কি কৰিছে
এয়া কি কৰিবা আৰু ঘৰুৱা কাম খোৱা গাত ত' আজি অকনমান গেছ গেছহে লাগি আছে ৰবা
অঁ।
এ এই কিবা মানে ভাতিবেলাত টাপইমত হেৰি খালো আজি পানী পিঠা খালো। তাৰপিছত অ। ভাল পাওঁ যে আচলতে খাবলৈ।
পানী পিঠা মই খাওঁ ভাল পাওঁ।
ভাল পাওঁ ভাল পাওঁ কিন্তু আজিকালি মানে কি পেটবোৰ অকমান হেৰি হৈছে নহয় এতিয়া গেছটো খুব বাহে নহয় - - মাজে মাজে ম। গ'ল্ড ব্ৰডাৰ ষ্টন আছে যে মোৰ। অপাৰচনটো কৰা নাই কৰিম আৰু।
কৰি মোৰ কিমান হৈছে?
সেইকাৰণে এ সেইটো ৰ'বা পাহৰিলো মই কিন্তু বহুত খিনি হৈছে বাঢ়িছে মানে অলপ তে
আপুনি হেৰি খাইনে এইটো কি বুলি কয় এই যে কি পাতটো যে দুপৰটেঙা।
দুপৰটেঙাটো জানো গল ষ্টত খাই জানো?
অ খাই বুলি শুনো দেখোন হেৰিতটো খাই। এই আপোনাৰ এ এইটো জণ্ডিচ খায়। এই নাখায় জানো
মই নাখাও কিন্তু তাৰ মানে মই নহয় এদিন মানে মই হুমীয় টাইপৰ যেনে সুধিছিলো এ যে ত' হুমিও খালে হেৰি হ'ব নেকি কি তেতিয়া মোক বুজাই দিলে কথাটো যে গ'ল ব্লডৰ যিটো গোল বলাটোৰ ভিতৰত ত গলবাৰো চবৰে থাকে ন তাৰ ভিতৰত আপোনাৰ পাথৰ হৈছে সেইটো কাৰো কথা নুশুনও আপুনি এইটো মানে তি পেলাই আঁতৰাবই লাগিব কিন্তু যদি যদি কিডনিত হ'ল হয় পাথৰ তেতিয়া মানে এ আমিয়ে দিওঁ মেডিচিন বা এল'পেথিক মেডিচিনো তেনেকুৱা কিছুমানৰ এটা কৰ্চ পজিশন লৈ আছে তেওঁ পাথৰটো ক'ত থাকে কি কথা তেতিয়া মানে তমে হেৰি লৈ পেলাই
আজিকালিতো কাটা নকৰে ন লেপ্ৰস্কপেহে কৰে
স নহয় দুইটা কৰে দুইটা কৰে হেৰি অঁ বেছিখিনি মানে লেপস্কপি কিন্তু অপেন চাৰ্জাৰীটো কৰিলে বেছি ভাল লেপষ্টকপিট কৈও লেপচ কবি অ লেপচ কবি মানে কি এইটো এটা ফুটা কৰি ধৰা কম্পিউটাৰ হেৰি কৰি তেনেকে কৰে ন হেৰি কৰি পেলাই কিন্তু অপেন চাৰ্জাৰীটো ডাইৰেক্ট বস্তুটো উলিয়াই আনিব পাৰে যিমান আছে ইয়াত মানে কেতিয়াবা ৰৈ যোৱা চাঞ্চ থাকে বুলি কয়
অ আমাৰো মোৰ চিনাকি মানে ভন্টি এগৰাকীৰ হৈছে মানে বি বি তাতে মান বিষত থাকিব পৰা নাই তাৰপছত আল্ট্ৰাউড কৰোতে মানে গম পে গ'ল্ড ব্লড ষ্ট'ন হৈছে ইমিডীয়েট তেওঁ কৰিব দিলে সেয়ে পস্কপি কৰিয়ে মানে হেৰি অ এতিয়া দেখোন একো প্ৰব্লেম নাই হ'ল দু
নহয় কিছুমানৰ হে দেই চবৰে নহয় কিছুমানৰ মানে আকৌ ৰৈ যায় যে অলপ বা দুই এবছৰ পিছত বা কেইবছৰমান পিছত আকৌ হয় বুলি কয়, কিন্তু আৰু এটা কথা দেই উম আৰু এটা কথা মোৰ দিন হ'ল কিন্তু মই কৰাহে নাই বাৰু মোৰ সেই তেতিয়া আঠুৰ বিষ হওঁতে অপাৰচন কৰিব বুলি থাকোতে আঠুৰ বিষ হল, তাৰ আঠাৰত্ৰিছ হৈছিল তাৰপিছতে সেইটো ট্ৰিটমেন্ট কৰিলো, খৰৰ বেজি দিলে তেনেকে কৰোতে মানে মই সময় অলপ গ'লো, তাৰ পিছতে ল'ৰাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল
এতিয়া আপোনাক অ তেতিয়াহ'লে আপোনাৰ বহুত বছৰ হ'ল
এঘাৰ চনতে, ডাক্তৰ বেছি দহ বছৰ উপৰ হ'ল, তাৰ মানে কি তাৰ মানে সেইটোতো সেইটোয়ে, মই এই অলপ হেৰিও খাওঁ মানে চ চাপ্লিমেট খাও মই এমিউ চাপ্লিমেট খাও সে খিনি দি কিছুমান হেৰি আছে চ লিমিট আছে মানে সেইটো বাহাত সহায় নকৰে আৰু ধৰা নেবাঢ়ে মানে তেনেকুৱা, সেইটো কাৰণে নেকি নাজানো ইমানো বঢ়া নাই চাগে সিদিনা আল্ট্ৰাচাউডত সেইটো পোৱা নাই নহয় খালি ডা হৈ গৈছে, ইমান বেছি মানে বহুত বেছি হৈ গৈছে। আঠৰ পৰিমাণটো
পৰিমাণতটো বাঢ়ি গৈছে আহ
ঢ় হোৱা নাই
আপনি আয়ুৰ্বেদ কৰিছে নেকি?
সেইয়া হুমিও, আয়ুৰ্বেদ এইবিলাক একো কৰা, নাই মই অপাৰচন কৰিমেই বুলি ভাবি আছো যে, এ কিন্তু হেৰি মোৰ নহয় আৰু এটা কথা মই ইমান বছৰ ৰ'ব পাৰিলো, এটা কাৰণেই মোৰ যে চাইলেন্ট মুডত আছে
আচ্ছা, আচ্ছা গম পাইছো। বিষ নহয়, কিন্তু যেতিয়া হ'ব, যেতিয়া হ'ব তেতিয়া দেখোন আাৰকে চিধাই হস্পিতেলতহে হ'বগে।
ডাইৰেক্ট মানে ব্ৰাচ হৈ যাব পাৰে বা তেনেকুৱা খ মানে নহয় এইবাৰ কৰিমেই, তাৰ মানে প্ৰতিবাৰে মোক কিবা এটা নহয় কিবা এটা এবাৰ সি মেট্ৰিক দিলে এইবাৰ হাই-ছেকেণ্ডাৰী তাৰ মাজত তুমি গম পাইছা? নেকি মোৰ শ্লিপ ডিচ হৈছিলে, ককালৰ যে অ সেই থেৰাপি কৰি কোনোমতে তে এতিয়া মই আকৌ ভাল কৰিছো। যেনিবা তাৰপিছত আঠাইছ ত্ৰিচ মান আঁঠুঠে হাড়ৰ বেজি দিলে তেনেকুৱা মানে মানে বেমাৰ বিষটো এতিয়াহে হৈছে আজি হেৰি বছৰ হ'ল ধৰা হাড়ৰ বেজি লোৱা মোৰ দছজন মানতে দিছিলে নহয়
মানে দছ বছৰ উকলি গ'ল আৰু
উকলি গল উকলি গল তিনিটা লৈছিলো মই একৈচ দিনৰ মূৰে মূৰে কিন্তু হেৰি, কিন্তু ডাক্তৰে তেতিয়াই কৈছিলে দেই কৈছে যে অৰ্থৰিটিচ তেওঁ ভাল নহয় এইটো মানে নিজৰ লগত কথা আৰু আপুনি ৰেষ্ট্ৰিকন আছে মানে
কিন্তু আঠৰা ত্ৰিশ মানে আঠৈ বিষ আপুনি ধৰক তলত বহি আহিব নোৱাৰে তেনেকুৱা হয় ন? অঁ কিন্তু আমাৰ মোৰ মানে মাৰো হৈছিল এনে আঠৰাইতে যে তেনেকুৱাই হ'ব কাৰণ তলত বহি উঠিবই নোৱাৰে মানে আঁঠুত, তললে দিবই নোৱাৰে, মোহাটে বহি লয় তেওঁ প্ৰব্লেম হয়, ত নোৱাৰে অঁ তাৰপিছত তেওঁ হেৰি কৰিলে, আঁ কেইদিনৰ ক'ৰ্ছ এটা কৰিলে হেৰি আকৌ পাংচাৰ যে একোপাংচাৰ কৰিলে একো পাংচা কৰাত পিছৰ পৰা আজিলৈকে নাই আপোনাৰ সেইটো সেই দহ পোন্ধৰ বছৰমান হ'ল কিন্তু
ক'ত কৰিছিলে প্ৰপঞ্চাৰ
তেওঁ গুৱাহাটীত কৰিছিলে এ ডক্তৰজনৰ নাম ত মই পাহৰিলোঁ চেম্বাৰৰ নামো পাহৰিলোঁ এ কাগজ বি পাম চাগে, তেতিয়া যদি পাও আপোনাক দিম বাৰু অ অ অ সেইটো কৰি সেইটো তেওঁ আজিলৈকে নাই মানে এতিয়াতো তেওঁ মাটিতে বহি থাকে ন মাটিত বহে নাম গায় মাটিত বহি ভাত টো খাব পাৰে
ন মই মানে কি জানা, ধৰা সা সকাম পাতিলে তো যাও ন তিবা মাতিলে, কেতিয়াবা নামঘৰলৈ গলো, এনেতো ভাদ মাহত মই তাত যাও ন, ঘৰলে গ'লে নামঘৰলৈ যাও তাততো মই এতিয়া এ কিছুমান জেগাত আজিকালি আকৌ তুল বা চকী হৈছে মানে দিনা তালৈ যাওঁতে, টোল দিছে মই কিন্তু নাই বহা মানে বেয়া লাগে। ডাঙৰ মানুহ খিনি থকা পিছত টোলত বহিব বেয়া লাগে ন, চবে যেতিয়া তলত থাকে। হ'ব দিয়ক এক
কিন্তু আজিকালি মই সেই প্ৰব্লেমটো বহুতৰে দেখিছো, মানে টোলতেই বহিব। দেকা হওক, গাভৰু হওক।
তাৰ পিছতে মানে মই হেৰি কৰিলো। এম নবহিলো কিন্তু মাজে ম তুমি মই তেনেকে পাৰো মানে।
অ-অ, বুজিছো-বুজিছো অ, আৰু এটা আছে আপোনাৰ আয়ু আয়ুৰ্বেদো আছে আৰু হ এজন আহে, আহে মানে তেওঁক ফোন কৰিব লাগে আৰু। এ ডক্তৰে হয় তেওঁ, হে বহুতখিনি মানে ব বিষ বেমাৰৰ, মানে আমাৰ মা আ বহুতখিনি ভাল পাইছে। আৰু খুৰা এজনৰ হাত এখন খুলকি গৈছিলে, সেইখনো জইন হল আয়ুৰ্বেদ খাই। বাহুতো মানে নামি গৈছিলে। খুৰাজনৰ, অ। হাতটো মানে এনেকে দুজনে ধৰি আকৌ, নহয় নহ আ মাৰটো বিষেই আৰু মোক খুৰা এজনে সম্পৰ্কিয়, অ বাহুতো নামি-নামি যায়, নামি যায় মানে। নামি যায় আকৌ সেই ঘৰৰ মানে অ, মানে খুৰী গৰাকী ল'ৰাটোৱে ধৰি পেলাই এনেকে লগাই দিলে আকৌ লাগি ধৰে। বাহুতো কিন্তু বহুত কষ্ট ফুলি গৈছিলে, উম ফুলি গৈছিলে, বেজে-চেজি দিয়া নাই, আয়ুৰ্বেদতে তেওঁ ভাল হ'ল।
উম
হে গৈছিলো খবৰ ঘূৰা বলে
আহি পেলাই টো স্কুলত হেৰি বোৰ ভাল ন মোৰ কিন্তু সিটোুৱঠতো হব বুলি ডাক্তৰে কৈছিলে কৈছে এটা আঁঠোত হ'লে কিন্তু ইটো আঁঠোত হোৱাৰ চান্স থাকে পাছলৈ বহুত দেৰিকৈ হলেও মানে, এইটো আঁঠুত হোৱা নাই যেনিবা বৰ্তমানলৈকে কিন্তু সেই আঁঠুতোৱে মোৰ আকৌ অলপ অলপ শুকাইছে জানানে তাৰ মানে আৰু এটা কথাও, হেৰি যে কেতিয়া গলো এইটো বেংকলৈকে গলো যতেই নগলো মানে ওপৰত চিৰি উঠিবই লাগে যে সেই এটা কথা আৰু নগলেতো নহব গোটেই কেইটা বেংকে সেইকেইটা মানে আমাৰ ইয়াত
মই এতিয়া যিটো কথা গম পাইছো মানে ধৰক অকনমান বেমাৰ হ'ল বুলিু আমি ধৰক আৰাম কৰি থকাাতে মানে, মানে আৰামটো ধৰক কৰিব লাগে কি কিন্তু যদি আমি শাৰীৰিক মানে যিখিনি কাম কৰিবলগা থাকে দেহাত এটা কামে যদি কৰি থাকোঁ নহয় মই ভাবিছোঁ এ পিছলে সেই বজাৰটো নাথাকে নেকি?
সেইটো হয় নহয় এতিয়া কিয় কলো মোৰ যে শ্লিম ডিচৰ কথা কলো মোৰতো দুটা ডিচ ন দুবাৰ প্ৰথম এল ফৰ' আছিলে তাৰপিছত এল ফাইভ উম ডিচপ্লেচ হৈ গল ন তাৰপিছত অপাৰেচন মাষ্ট বুলি ক'লে মানে কৰিবই লাগিব তেটো নকৰিলো কৰি পেলাই ফিজিঅথৰাপি কৰিলো তেখেতক ৰিপৰ্ট বিলাক দেখ ভালো ক'লে ভাল হ'ব বুলি কলে মই ফিজিঅ'থেৰাপি কৰিলোঁ এক্সাৰচাইজ সিখিনি দিলে মই এতিয়া কি কৰো ৰাতিপুৱা বিচনাত তোমাৰ এক্সাৰচাইজ কৰো মানে উঠাৰ পাছত টাইম নিমিলেগৈ যে ৰাতিপুৱা সময়খিনি খুব দৌৰা দৌৰি হয় ন মই মানে বিচনাতে এক্সাৰচাইজ ৰেগুলাৰ কৰো মই কিন্তু আঠুৰ এক্সেৰচাইজো আছে আঁঠুত টো মানে খুব বেছি ধৰা, কেতিয়াবা বেছি মানে চিৰি
সেইটোয়ে সেইটোয়ে। মই মানে যিমান খিনি যিখিনি ধৰক মানে, এটা আছে ন? এলেহুৱা। কাম নকৰে মানে মন গলে এদিন কৰে আৰু কাম বন সেই। তেওঁলোক তেওঁলোকৰ টো চামৰ কথা কৈছো সেইটো চামে কিন্তু এটা সময়ত অকনমান যেতিয়া বয়স হবগৈ ধৰক এ পঞ্চলিছ পঞ্চাশ ম হ'বগে কিন্তু তেওঁলোক অতি স সোনকালে বেমাৰী হ'ব মোৰ তেনেকুৱা লাগে
হয় আচলতে
ন? মানে এইটো নহয় যে আমি কৰি আছো আমাৰ নহ'ব আমাৰো কপালত থাকিলে আমাৰো হ'ব। অ অ অ কিন্তু মই মানে যিমান খিনি দেখি কিছো ধৰক, মোৰ মাহত বা এনেকুৱা খুৰিহত তাতে যিখিনি মানে একদম মানে, অনবৰতে লাগিয়ে থাকে সে মানে কিবা এটা নহয় কিবা কৰি থাকে, এনেই বহি নাথাকে। কিন্তু সেই তেওঁলোকে ৰতটো এতিয়া পয়সত্তৰ বছৰ হবহি হ'ল মানে তেনেকুৱা বেমাৰ নাইটো
সেইটো কিন্তু একেবাৰে সঁচা কথা। যোন মানুহ তেনেকে মানে ফিজিকেল মানে পৰিশ্ৰমটো যিটো কৰে ন এক্টিভ হৈ থাকে সেই মানুহৰ কিন্তু হেৰিটো কম, বেমাৰতো কম কিন্তু, গম পাইছে নে? মোৰ মানে আৰু এটা কথা মই আগতে সৰুতে মাছ মাংস পচলিিবগা
উম উম মোৰ আইতাও সেই নাইনটি নাইন নাইনটি নাইনত ঢুকালে। এটা বছৰ থকা হয় এশ বছৰ হল হয়। কিন্তু তেওঁ সেই নাইণ্টি নাইন যেন নালাগে দেখিলে কিন্তু আপোনাৰ হেৰি হ'ল। বেলেগ একো বেমাৰ নাই। অকল সেই কফটো হ'ল আৰু। ওশাহ ল'ব নোৱাৰা। নিচিনাহে এইটো অ বয়স, বয়সত অ থাকেগৈ। কিন্তু একো তাৰ বাহিৰে একো বেমাৰ নাই। একোৱে বেমাৰ নহ'লহেঁতেন।
হয় কিন্ত শাৰীৰিক পৰিশ্ৰমটো কিন্তু
উম উম সেইটোয়ে মই ভাবিছোঁ। সেইকাৰণে মই ব হেৰি কৰি নাথাকু আৰু। কিবা নহয় কিবা এটাত লাগি থাকো। মানে সৰুৱে হওঁক লাগিলে মই অকণমান আধা ঘণ্টা জিৰাম। কিন্তু অকণমান মানে ধৰক, সেই কাম বনবিলাক অকণ অকণকৈ কৰি থকাটো ভাল বুলি ভাবোঁ।
ভাল সেইটোতো আৰু হয়েই, নিজে চাব লাগিব। আৰু ধৰা পৰি থাকিলে নিজৰো কষ্ট বেলেগৰু
উম উম তাকেতো, আৰু যদি আপুনি পৰি থাকিব। কৰিব মন নাযায় এলাহ টোৱে বেছিকৈ
বেছিকৈ ধৰে। আৰু পৰি থকা মানুহ খিঙং খিঙীয়াও হয় পৰি থাকিলে অনুৱত যেতিয়া একেবাৰে হেৰি হলেটো কৰিয়ো থাকিব লাগিব।
উম তাকেইতো। হয়, দিয়ক ঠিক আছে আৰু হ'ব দিয়ক। আমাৰা বেমাৰ আজাৰে মানুহ জন জৰি়ত, ঠিক আছে দিয়ক। ৰাখিছোঁ দিয়ক। অ, উম উম